হেল্ল' হৰকে শুনিছ?
অ শুনিছোঁ শুনিছোঁ।
মই ধূপাতসমুহ কথাই কৈ আছো আও।
অ এক টাইমটো হেৰি হৈ গৈছিলে আক।
অ অ মই তুমি এনেই বহিপ বাহিৰত বহি আছোঁ তই কি কৰি কিবা এটা খাই
এ সেই ভাত বনালো, ভাত বনাই পেলাই হ'ল কালি মানে তুমি আগৰ দিনৰ যে জ্বলা চানা এটা যে আছিলে টো বুট বুটৰ চানা। সে চানা কেইটামান আনিছিলো, তাকে খাই আছোঁ।
আ আহ। ক'ৰবাত বহি বহি খাই আছো আও ন।
অ এ মাহঁতৰো নাই দিতাহঁতৰো নাই পথাৰলে গ'ল। মো ভাত পানী বনাই পেলাই আজৰি বাও, মই এতিয়া নিজে খাই পেলাই ঘৰৰ কাম কেইটা কৰি পেলাই এতিয়া মাঁহতলে আকৌ ভাত লৈ যাব। মইতো ইমান হোৱা নাই যে টেনশন লোৱা নাই।
অ ঠিকে আছে। মইতো মোৰ ৱেইট টো কমা নাই নহয় বাবু মই মানে ভাত খোৱাটো কমাব লাগিব। মই এতিয়া গম পাইছো, তোৰ ৱেটটো এনে কমিছে নাই আগতকে?
অ তো মইতো আজি পা এ এসপ্তাহ দহ দিনৰ আগত মই মেইললে গৈছিলো তাত জুখিছো মোৰ আগতে আছিলে ছিক্সটি নাইন, ছিক্সটি নাইন ছি- ছিক্সটি নাইনে হৈ থাকে মানে বহুত বহুত মাহ মোৰ ছিক্সটি নাইনে হৈ থাকিলে নাবাঢ়িলে বা নকম- কিন্তু এতিয়া সিদিনাখন দেখিছো ছিক্সটি ছেভেন।
অও দুই কেজি কমি গ'ল।
দুই কেজি আও মোম এপ মানে নিজে গা ধুতে দেখিছো মানে আয়া সেয়াত গাছত চাউতে দেখিছোঁ এ অ আপাৰ যিটো পেটটো নহ আপাৰ ষ্টমাকটো যে সেইটো মানে টো এ এনেকুৱা ধৰ এ কিবা ছিক্স পেক থাকিলে যে এই এনেকা যে আচ চাচ ঘাট ঘাট ঘিলা ওলাই যায়।
এ।
সেই তেনেকুৱা গিতা মানে তো নৰ্মেল মানুহৰ যে থাকে সেই তেনেকুৱা কেইটামানে ওলাই গৈছে মানে তো মো সেইকন ওপৰৰ মানে ফেটটো মানে কমি গ'ল।
অ অ গম পাইছো এতিয়া অকল বেলিফেটটো আছে চাগে? বেলি ফেটটো আছে চাগে এতিয়া এই তলৰ যোনটো
অ তলৰ ওজনটো আছে এইটোতো আই থিংক খালে মেলি নে নহয় এইটো চাগে এক্সাৰচাইজ কৰিলেহে কমিব।
এইটোয়ে এই বেলি ফেটটো কমাবলৈ বহুত কষ্ট কৰিব লাগে!
অ
মোৰ
আহ মই ভাবি আৰু কমাই পেলাই কি কৰিম নো এতিয়া আকৌ খাই দিলে আকৌ বাঢ়ি যায়। মই কমাইতো চাইছিলো না মাজতে।
অ সেইটোৱে মোৰ এতিয়া কণ্ডিশনটো কি হৈছে মোৰ মানে ধৰি লওক মোৰ ফেট নাই ক'বলৈ গ'লে অকল বেলি ফেট আছে।
অ
অ মোৰ ৱটটো কমা নাই নহয় নেকি লাগিবে মইয়ে ভাবি চো পাই!
মাৰ্ল আৰ্ট।
নহয় মুসকৰিব লাগিব নি মানে
শুনা যদিহে তোৰ যদি মাচুল যদি আছে তেতিয়া ৱেইটটো থাকিলেও কি প্ৰব্লেম?
অ মই এাত মানে ক্ৰাইটেৰিয়া এটা আছে ন ৱেটৰ সেইটো ফিল আপ কৰিব লাগিব নহয়।
অ অ অ অ কিমান আহে ক্ৰাইটেৰিয়াটো?
নহ'লে এ বি এম আই বুলি কয় মানে এই তটো বডি মাছ ইণ্ডেক্স বুলি কয়।
উম
সেইটো ও ওঠৰৰ পৰা পঁচিশৰ ভিতৰত হ'ব লাগে।
অ
সেইটো কাৰানে মোৰ অলপ বেছি আছে ৱেইটটো মানে এই
হা
হাইট আৰু ৱটৰ ৰেচিঅ' এটা হয়।
অ বুজি পাইছো অ।
এইটো মানে মালি আছে এইটো কমাব লাগিব এইটো কমি যাব বাৰু মই যদি মই এতিয়াাহে কৰি আছো মই যদি টু টাইপ ৰাণিং কৰিবলৈ লওঁ
উম নাই দিয়াক'।
হা
এই টু টাইম ৰুনিং কৰি দিয়া আকৌ ৰাতিপুৱাও দৌৰ দুপৰীয়া বা সন্ধিয়া সময়তো দৌৰ।
হেবি আছে থবাও ধৰিম বুলি কিন্তু মানেই থাকোতে কি হব হয় নাই?
সেইটে মই তাত থকা হ'লে ময়ো গ'লো হেঁতেন বাৰু দেইটোৰি পৰে ইমান এটা মোৰ মাজতে মই দৌৰিছিলো নিজে কিন্তু লগ নাথাকিলে দৌৰি ভাল নালাগো মই ষ্টেশচনলৈ গৈছিলো তাৰ পিছত অকলে অকলে দুয়ো ভাল লাগে অকলে অকলে দুয়ো ভাল লাগে। তাৰপাছত মই যেতিয়া দৌৰিবলৈ লৈছো আমাৰ কাষৰ ছোৱাল এজনীও লগ খালে মই মানে বেয়া পাওঁ মানে এনেকে! ত' লগত কোনোবা এটা মানে কোনোবা এটা নহয় লগৰ এটা হলে কথা নাই কিন্তু সেই লগৰ ছোৱালী এজনী ইমান কথা বতৰা নাথাকে আৰু মাকে ফোন কৰে যে তুমি যাবানে আজি দৌৰিবলৈ? তুমি গ'লে ছোৱালীটো পঠাই দিম। কিবা কিবি আৰু তাই নিজে আৰু মেইন কথাটো হল, উস্তাদি মাৰে আৰু বহুত।
আচ্ছা সেই সেই নেকি অ অ গম পালো গম পালো।
এ কাঠমিস্তিটো জীয়েক এইজনী। উম লম্বু যে, ওখকে সেইজনী, ইমান লেবেল মানুহক কয়, চুপাৰ থাৰ্টিত তাই চিট। আছিলে, তাৰ পৰা এতিয়া, যাব নোৱাৰে পইচা পাতিৰ কাৰণে।
এই চুপাৰ থাৰ্টিতনো, কেলে কৈছে নো তাৰ‌পৰা।
নাজানো কৰ চুপাৰ থাৰ্টি, কি মই গম নাপাও, মই। অ' তাই এনেকুৱা লেভেল দিয়ে, অৰাটো এনেকুৱা দিয়ে যে - ডিষ্টিংচন পাব, আগতে দেই, মোক কৈছে, যে - দে মই এক্সপেক্ট কৰিছো, এইটটি ছেভেন মানে, নাইনটি নহয়। এইটটি ফাইভ, এইটটি চেভেনটো আহি যাব, নহয়তো ঠিকেই আছে সিমানটো পাৰ্চেণ্টেজ। টো, ভাল তুমি, চাইন্ঞ্চত পঢ়িছা, বি এছ চি কৰিবা বা। ত' নাৰ্ছিং চাচিং কৰিবা, এনেকুৱা হেৰিয়া। পেৰামেডিকেলত যাবা ধুনীয়া হেৰিও পাবা তাৰ পিছত। তাই গাইছে আৰু লেকচাৰ মাৰিছে যে প্ৰাইভেট স্কুলত দেউতাই পঢ়ালে মাহে। আৰু কি এই বছৰেকৰ ষাঠি-সত্তৰ হাজাৰ টকা। দিব লাগে আকৌ কিতাপ অহা যোৱা গাড়ী খৰচ সেইবোৰ আছেই। এ' সিমান খিনি খৰচ কৰিলৈয় তাৰ পিছত আকৌ কেনেকে কি কৰিম? সেইটো বাৰু মই ঠিকেই মানিছোঁ তেতিয়া হ'লে তই গভৰ্ণমেণ্ট স্কুলতে পঢ়িব লাগিছিল। সেইবোৰ কথা আগতেই ভাবিব লাগিছিল। যদি নোৱাৰে আকৌ এতিয়া সেইখিনি কথা গাই পেলাই কি লাভ হ'ব।
সেইটোৱে এই মানে চুপাৰ থাৰ্টিটো কি দেই?
উম।
চুপাৰ থাৰ্টি মানে তোৰ ধৰি ল ত্ৰিশটা লয় ন।
অ।
সেই ত্ৰিশ তাত মানে তোৰ ধৰি ল তোক আই আই টি আই আই টি শুনিছ নে নাই?
শুনিছো শুনিছো।
আই আই টিৰ কাৰণে ক্ৰছিং দিব বা নিট নিটৰ কাৰণে ডক্টৰ হবলৈ ক্ৰছিং দিব মানে- মোৰ মই জ এতিয়ালৈকে যিমান শুনিছো ন।
অ‌।
সেইটো টোটেলি ফ্ৰী হয় মানে মই জনাত তাৰ মানে- এই চব, এইটো যোনবোৰ প্ৰাইভেট স্কুল যে-
অ।
এইবোৰত মানে এনট্ৰেন্স এক্সাম এটা পাতে।
অ।
সেই এনট্ৰেঞ্চ এক্সামটোত মানে কোৱালিফাই হ'লে ছুপাৰ থাৰ্টিলে মাতে আৰু।
উম চুপাৰ থাৰ্টি মানে তো। ইণ্ডিয়াত যিমানে দিয়ে টোটেল হেৰি বেচত হ'ব ন, পাৰ্চেণ্টটেজ বেচত হ'বতো।
অ এ ইণ্ডিয়াৰ ভিতৰত নহয় আৰু, ধৰি ল। মোৰ চাগে ডিষ্ট্ৰিকৰ ভিতৰত হয় নেকি, অ নহয় ডিষ্ট্ৰিক নহয় আছামৰ ভিতৰত হ'ব চাগে, ষ্টেটৰ।
চুপাৰ থাৰ্টি।
অ, অ নহয় জিলা ভিত জিলা ভিত্তিত হয় নেকি? নে তেনেকে কিবা এটা হয় মুঠতে অকল। ত্ৰিশটা লয় আৰু-
ত' জিলাৰপৰা ত্ৰিশটা ত্ৰিশটা লয় নে কিনো?
অ হয় এই তেনেকে জিলাৰ পায় লৈছে চাগে।
অ, অ।
এ ময়ো পাইছিলো ন
উম।
এহ ম মই হেৰিত পাইছিলোটো, আই আই টিত পাইছিলো। মানে যোনটো এ মানে ইঞ্জিনিয়াৰিঙ- কচিঙৰ কাৰণে পাইছিলোঁ।
অ
তাবাহ যাবলে নিদিলে আকৌ।
কেলেই নিদিলে?
এ ধৰি লও মানে এয়া মানে মোক এ মানে ল'ৰাটোৱে যদি তাত যদি মই এতিয়া যদি তাত এপ- এবছৰ মানে কচিং মানে সেটো জব দিয়া নিচিনা হয় গম পাইছ নাই
উম উম জব দিয়া হয়।
অ মানে যদি নাপায় তেতিয়া আকৌ মো এবছৰ লছ হৈ যাব যে
কিন্তু কথা এটা সিহঁতেতো কচিংটোহে দি দিব হয় নাই বাৰু।
অ
বাকীতোতো তই ধৰ আই আই ডিত পাই গলি তাৰ পিছৰ খিনিতোতো নিজৰ হ'ব।
অ নিজৰ হ'ব এই নহয় তোৰ মানে হেৰি আইটিত যদি তই পাই যাওঁ
অ
এতিয়া মানে তো মানে এনেকে স্কলাৰশ্বিপ বা এনেকে বহুত সহায়য়ো পাই যাবি মানে আই আই টি তো বহুত হেভি বস্তু নহয়
উম উম উম
মানে ধৰি লও তই তই ইয়াত যদি কোনোবাই আই আই টি পাই ডাইৰেক্ট মিডিয়া আহিয়ে যাব আৰু। আৰু মানে বহুত হে বহুত হেভি বস্তু মানে এইটো ধৰি লও সে তাত এ তাত তাত
অ অ মানে এইটো যিটো এনট্ৰেঞ্চ টেষ্টটো হয় নাই
অ এইটো মানে বহুত হাৰ্ড লেভেলৰ হয় মানে এটা দুটা হয়। প্ৰথমতে প্ৰিলিমছ হয় প্ৰিলিমছটোত ইমান টান নাহে কিন্তু মেইনচটোত বহুত হেভি হেভি কোৱেশ্যন আহে মানে
উম
এ সেইটোৱে মানে ইমান হেৰি নহয় এ পাৰিলো হেঁতেন মোৰ আকৌ হেৰি ইঞ্জিনিয়াৰিঙত ইমান হেৰি নাই ন চ চক নাই
কিহৰ আছে নো চক
চব কি আৰু এইয়া এনেকে আছে আৰু মোৰ হেৰিত আছিলে মোক যদি এন ডি এৰি বা চিত ডি এছৰ কাৰণে ক্ৰছিং দিয়া হেঁতেন মই গুচি গলো হেতেন ডাৰেক্ট এন ডি এ এন ডি এ চিত ডি এ এছ
তাকে ছচিয়েল চাৰ্ভিচ
নহয় ডিফেঞ্চ
অঁ অঁ অঁ ডিফেঞ্চ অ ইয়া ইয়া তা মোৰ মেডিকেল লাইনত আছিলে গম পা নাই মনটো আৰু আ তোৰ সৰু পৰা মই মেডিকেলৰ পৰিৱেশ এটা পাইছো না আমাৰ ঘৰতে কেইবেটাও কেইবেটাও মানে কি মামা নিজে ফাৰ্মেচিষ্টতো হয় আকৌ মামা তোৰ নিজৰ মামা এজনো গুৱাহাটী এম ডি হয়। এই মানে সৰুৰ পৰা এটা মেডিকেলৰ পৰিৱেশ পাইছো আৰু আমাৰ বহুতখিনি মেডিকেল লাইনতে আছে মানে। দুই এটা প্ৰফেচাৰ কিবা কিবি সেখিনি আছে, সেইখিনি পিছৰ কথা। কিন্তু জিকিতা এতিয়া পঢ়ি আছে নহ গোটেইখিনি মেডিকেল লাইনতে পঢি আছে। মোৰ তেনেকুৱা সুবিধা হৈছিলে, উম
অহ, অহ চাইন্সত লৈ হেৰি কৰা হেতেন তোৰ মানে চান্সটো বহুত পাই গলি, ইমান মানুহ আছে যেতিয়া
সেইটোৱে সেইটোৱে মানে আকৌ এ মামাৰ কি হ'ল মানে মামাক অলপমান মেচিন এজন ডক্তৰে দি থৈছে, যে এইখিনি খিনি এক্সৰে আকৌ তোৰ লেবৰটেৰী সেই বস্তু খিনি মানে ডক্তৰজনে দি থৈছে, তাৰ আনডাৰত যে ইয়াতে থাকি পেলাই সি সেখিনি বস্তু চলাব, সেই ডক্তৰজনে আমাৰ ঘৰলে আহি গৈ থাকে। তেতিয়া মানে কৈছিলে যে এ হেৰিয়াৰটো কি বুলি কয়, উম উম, মানে পঢ়িলে কচিং চচিঙৰ সি ব্যৱস্থা কৰি দিব। ফিজ চিজটো ধৰ মিলাই দিব আৰু তেনেকে কিন্তু মই, এই মেট্ৰিকত যিটো হেৰিয়াত এইটো চাইন্স তাত মোৰ যিটো গতি হল
উম
মেথচত যিটো গতি হ'ল, সেই গতি দেখি মই মেথচত নপঢ়ো বুলি কলো আৰু কোনেও মোক ফৰ্চোও নকৰিলে বাদ দিলো হে তেতিয়াই
এই চাইন্সত মানে মেথছত মানে তোৰ হেৰি, ধাৰণা এটা ভুল হ'ল দেই, আৰু এপ্ৰিলত মানে তোৰ, তই চাইন্সত মেথ লাগিও কৰিব পাৰিলি হয়।
এই নহয়, মই সেইটো কথা কোৱা নাই। চাইন্সত মে মেথছ নোলোৱাকে পঢ়াটো নিজক হেৰি দিয়া হব, ফাঁকি দিয়া নিচিনা হ'ব, গম পাৱ নাই।
এ নহয় কথা নাই নহ, তোৰ হেৰি তোৰ চা মেথছৰ অল্টাৰনেট এনথ্ৰপলজি বুলি এটা আছিলে।
আ
সেইটোতো টুটেলি মানে তোৰ মেটৰ সে, ‌ তই যদি মেথছটো এৰি দিয় নহ
উম
তোটেলি মেডিকেল লাইনত গুচি যাবি মানে তই গম পাইছ নাই।
অহ, অহ
মানে ধৰি লোৱা, এতিয়া আমাৰ ইয়াত মানে দুইটাই কৰে তো বায়লজিও পঢ়ে আৰু মেথছো পঢ়ে মানে, দুইফালৰ ৰাস্তাটো খুলি খুলি পঢ়ি যায়।
অহ
সেইটো কাৰণে ল'ৰা ছোৱালীবোৰকো অলপ খেলি মেলি হৈ যায় মানে, কিন্তু যোনবোৰ মানে তোৰ ধৰি ল‌ হেভী হেভী ধনী ধনী ঘৰৰ লৰা ছোৱালী, ল'ৰা ছোৱালী বা মানে ইয়াত নহয় আৰু হেভী হেভী‌ জেগাত তাত মানে তোৰ অকল এটা এটাকে হেৰি কৰিব, মানে দুইফালে মাথা নামাৰে, সেইটো কাৰণে সিহতি মানে গুচি যায়। কলে, গম পাইছা নাই
অহ, অহ, হয়।
আমাৰ ইয়াত দুইফালে মাথা মাৰি থাকিব লগীয়া হয়। মেথছো পঢ় আকৌ বায়লজিও পঢ় এহ দুইটাই মান এফালে দুইটা
সেইটো হয়, কিন্তু এই দুইনা দুবাৰ লক্ষ্ণটো ভাগৰ গুচি যায়। আকৌ পিছত গৈ থৈ পেলাই তাৰ পিছত সেই গ্ৰেজুৱেশ্যন বি এছ ডি কৰি পেলাই এই প্ৰাইভেট কোম্পানী বিলাকত সোমাই থাকিব লাগিব।
অ', সেইটোও হয় বাৰু মিছা নহৈ ঠিকে কৈছ।
সেই মানে ভৱিষ্যতটো একদম বৰ সুন্দৰ ভৱিষ্যত ওলাইছে ক'বই নালাগে আৰু
গৈ আছো মুঠতে যাব লাগে।
স দুয়ে হৈ আছে ত আগবাঢ়ি যাব লাগে গৈ আছো পঢ়িব লাগে পঢ়িছো কি পঢ়িছো তো নাজানোৱেই ছমাহ পঢ়িলো তাৰ পৰা আকৌ দুমাহ ঘৰত বহিলো তেনেকেহে
ক'ত কি কৰিব লাগে কিহৰ কাৰণে পঢ়ি আছোনো সেইটোও নাজানো।